হেল্ল'!
অ', হেল্ল'! নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ।
বহুত দিনৰ পাছত লগ পালোঁ, ফোনতে, ফোনতে লগ পালোঁ।
অ', খবৰে নাই, মই অলপ ক'ৰবাত বাহিৰত গৈছিলোঁ, নলবাৰীৰ ফালে। নলবাৰীৰ ফালে গৈছিলোঁ। নলবাৰী তাতে, এদিন থাকিলোঁ, চাৰিদিন থাকিলোঁ। আমাৰ বাইদেউৰ ছোৱালী আছে এটা, আ, তাতে থাকিলোঁ।
অ', নলবাৰীৰ কোন ঠাইত?
হেৰি পাইকাৰকুছি।
অ', তাতে, মই গৈ থাকোঁ নলবাৰীত।
গৈ থাকা নেকি? কোন আছে নলবাৰীত তোমাৰ?
ফ্ৰেণ্ডৰ ঘৰ এই বৰাজাল।
অ', তাৰে ওচৰতে
অ', হয় নেকি?
ইয়াৰে ওচৰৰ বেছি দূৰ নহয়।
অ', আপুনি শুই আছে নেকি?
ময়ো আৰু ভাগৰ ধৰিছে আৰু চাৰিদিন থাকি আহিলোঁ বেলেগত, কথা বতৰা কৈ থাকোঁ। টোপনিও কম হয়।
অ', অ', অ', বেলেগৰ ঘৰত বিছনা সলনি অ'। বিছনা সলনি হ'লে টোপনি নাহে।
অ'।
নিজৰ ঘৰত বিছনাখনে ভাল লাগে অ'।
কথা বতৰা কৈ থাকোতে টাইম গো-গুচি যায়।
অ', মানুহবিলাক লগ পোৱা যায় নহয়।
অ'।
অ', এইবিলাক গাঁৱলীয়া ঠাই। শস্য, চইস্য এইবিলাক অ', কিবা আনিছে কি নাই? ঘৰুৱা শস্য।
অ', আছে আনিছোঁ, সিহঁতৰ ঘৰতে আছে চব বচ স্তু, কিনি নাখায় একো শস্য, খালি হেৰিখিনি খায়। অ', নিমখ। তেল এই, এইবিলাক কিনি খায়, আৰু চাহৰ নাস্তা, চাস্তা কিনি খায়। এইবিলাক কিনি খায় আৰু ঘৰৰে হয়।
অ', মিঠাতেলো?
নাই, মিঠাতেল কিনে।
অ', মিঠাতেল কিনে।
খেতি নকৰে দেখোন।
সেইটো নকৰে অহ। কিছুমানে নকৰে অহ।
এই ঘৰত যে ভোল, জিকা, কেৰেলা, লেচেৰা। চাঙিত চাঙি এখন পাতি থৈছে ডাঙৰ চব মানে বস স্তু ওলমি আছে আৰু লগা হ'লে আনিলে হ'ল তিয়হ ইমান ধুনীয়া ধুনীয়া তিয়হ।
হয় নেকি?
আ পানী লাও, ৰঙালাও।
অহ।
ঘৰৰে আৰু।
ভাল লাগে ন' ঘৰৰে এইবিলাক আৰু সেইফালে বান্দৰ নাই।
বান্দৰ নাই।
অহ, অনিষ্ট কৰিব নোৱাৰে।
বান্দৰ নাই, কেৰ্কেটুৱা আছে নাৰিকল খাব নাপায়। কেৰ্কেটুৱা আছে। নাৰিকল খাব নাপায়, আহিব নিদিয়ে মই অহ। আহিলো আৰু আহিবই নিদিয়ে।
হয় নেকি?
অহ, জোৰ জবৰদস্তি কৰি আহিলো আমাৰ ঘৰ এখন আছে ন' ঘৰত কাম চাম থাকে ন' বেলেগৰ ঘৰত ইমান দিন থাকিব নোৱাৰি।
নোৱাৰি আৰু ঘৰৰ ওচৰ আজিকালি দিনকাল বেয়া, ঘৰ এৰি যাব নোৱাৰি।
অ', চুৰ দকাইতৰ ক
অ', সেইটো ভয় লাগে বস্তুটো নিব, মানুহকো মাৰি থৈ যাব। সেটো ভয় লাগে। একো নাপালে মানুহে মাৰি থৈ যাব। আহ, অ', অ', আহ, আহ, অ'। সেইটো মানুহ থাকিলে ভাল ওচৰতো ভাৰতীয়া চাৰতীয়া আছে, ভয় নাই আৰু।
অ'।
অ'।
তাৰ পৰা এনে অলপ চলপ ঘূৰিব গ'লো, অলপ সিহঁতৰ কুৰ্মা চুৰমা আছে না, সিহঁতৰ তাত লৈ গৈছে আৰু।
অ'।
আলহীবিলাকৰ তাক লৈ গৈছে, সেনেকে ঘূৰি ফুৰলো কেইদিনমান, তিনিদিন।
ওচৰত মন্দিৰ চন্দিৰো আছে।
টা আছে, কৃষ্ণ মন্দিৰ আছে। কৃষ্ণ মন্দিৰ এটা আছে, অলপ। ওচৰত আৰু, আৰু বেলেগত তাম না বেলেগ, হৰি মন্দিৰত যোৱা নাই, তাৰ পৰা অলপ দূৰ হয়। আজি মন্দিৰত গ'লো।
ৰাসৰ ওচৰতে, নে কি? ৰাসটোজি কৰে মন্দিৰটো, অ'।
নহয় যাব লাগে, পাইকাৰ কোছে না। হৰি মন্দিৰক লেগি যাবা লাগে। হৰি মন্দিৰতে ৰাস কৰে।
অ', অ'।
অলপ দূৰ হয়।
উম।
যাব লাগে। পাইকাৰকুছি আগে পাই।
অঁ'
বেছি দূৰ নহয় আৰু তাৰ পৰা। অলপমান ট্ৰেইনেদিয়ে- প্লেলেনত আমাৰ পাঁচ মিনিটৰ ৰাস্তা, গাড়ীদি গেলে- ৰ' আধা ঘণ্টা।
গাঁৱত দিগি গ'লেই কিন্তু পিঠা চিঠা খাবা পাৰিল। ঘৰুৱা চাউলৰ, ঘৰুৱা চাউলৰ পিঠ-
অঁ' চাউল নিকিনে, ঘৰতে আছে, ঘৰৰে চাউল।
অঁ ভাল লাগে। ঘৰুৱা চাউলৰ পিঠাটো বনালে কি ধুনীয়া গোন্ধ ওলায়। আৰু এটা যি ৰঙা, ৰঙা চাউল আছে।
হুম'
আগতে আমাৰ আইতাহতে মানে দিছ-
ৰঙা ৰঙা চাউলটোৰ নাম বিৰেই ধান বুলি কয়, বিৰেই ধান বুলি কয়, মিঠা।
মিঠা অঁ'।
অঁ'
আমাৰ বাইদেউহঁতৰ ঘৰতো সেইটো চাউল হেৰি কৰিছে, ডাঙৰ ডাঙৰ মানে-
মোক ক সেই জৱা চাউল গোনাই আছে। জৱা চাউলৰ খেতি বেছিকে কৰে অঁ'।
অ' ভালে দেখোন।
জহা চাউলৰ খেতি কৰো তাৰমানে, এনে নেমখেদিও খাব পাৰি ন'।
অঁ'
আৰু আমি ইমান নাই ঘৰত নাখাওঁ নহয়, সেত- তত খাই ভাল পাইছোঁ। সেহঁতে সদায় আকৌ সিমান ভাল নাপায়।
অঁ, সিহঁতে যে খাই থাকে।
জহা চাউল সদায় ভাল নাপা, বেলেগ বেলেগকে বনাই থাকে সিহঁতে। আৰু আমি যাই কেদিন জহা- জলপানি দি আছে আমাক।
অঁ অঁ'
আৰু হেৰি ঘৰত পোহা মুৰ্গী মাংস ঘৰচীয়া।
অহ ঘৰৰে এইবিলাক-
অঁ' ঘৰচীয়া কুকুৰাবোৰ মাৰিছে।
অঁ অঁ'
এঁ আৰু আপোনাৰ মাজতে ছাগলী মাংসও কিনি আনছি।
অঁ'
আৰু ঘৰৰে কণী, ঘৰৰে কণী চব ঘৰৰে পায়।
ঘৰৰে।
খাৱাটো মানে ভালে পাইছো।
অঁ' ঠিকেই আছে। ঘৰৰে বস্তুবিলাক হ'লে-
অঁ অলপ অলপ দিছে বানি, আনিবাও পাৰবা লাগব না ওজন আছে।
অঁ ইমান দূৰৰ পৰা আনিবা দিগদাৰ, বাছত এইবিলাক দিগদাৰ হয়, অঁ'।
জহা চাউল দিছে দুই কেজি মান বেছি দিয়া নাই আনিবা নৰু না।
অঁ' মানে ঘৰৰ গাড়ী লৈ গ'লে বস্তু আনিব পাৰিল, এই বাতৰুৱা গাড়ীত গ'লে নোৱাৰিম।
অ' গাড়ী লৈ গ'লেটোন এক গাড়ী আইনবা পাৰি। গিৰষ্টই যিমান দেয় সিমান আইনবা পাৰি এতিয়া ওজন আমি আইনবা পাৰাখিনি দিব।
আৰু দুখন তিনিখন গাড়ী সলনি কৰিব লাগে বৰ দিগদাৰ হয় ব
অ অ
কি কৈছা
এতিয়া কি কৰি আছা তুমি?
মই অলপ মেচিঙত মেচিঙত বৈছিলো।
মেচিনত
অ এই কাপোৰ অকমান হা এই মিট নাই মিটাৰ কাপোৰ আনিছিলো
উম
এই মেক্সি দুটামান বনাম বুলি
অ এটা মেক্সিত দুই মিটাৰ লাগে ন। এটা মেক্সিত দুই মিটাৰ লাগে
দুই মিটাৰ লাগে।
উম
দুই মিটাৰৰ অলপ কম হ'লে হয় মানে কিছুমানে ওখ আছে। বেছিয়ে লাগে অলপ। ঘৰত বনালে মানে চাইজটো ভাল হয়। হাত চুটি
অ চিলাইবিলাক ভাল হয় যে।
চিলাইবিলাকো ভাল হয়।
অ
অ এই কিনা বিলাক বহল বহল থাকে ভাল নালাগে
উম আৰু আহল বহল লাগে পিন্ধি কেনে।
অ সেইটো কাৰণে মই
ভালে হৈছে নিজে চিলালে নিজে পিন্ধিলে মজা বেলেগ।
অ অ
মও চিলাও ঘৰত পেটিকোট চিলাও
অ' পেটিকোট বিলাক চিলা কৰি লব পাৰি।
অ' পেটিকোট মই ঘৰতে চিলাও। ধৰি লক তাৰ আহল বহলকে অলপ চিলাম ডাঙৰ কৰি
অ
ভাল লাগে আৰু কা বেলেগে যদি চিলাব দিয়ে কাপোৰ চাপোৰ জলম চলম গাঁ ঠি দিয়া দিয়া যদি এইবিলাকো কৰো
ব্লাউজ পাৰে ন
ব্লাউজ এ নাই ডিজাইন নাজানো চিম্পুলকে জানো আৰু।
চিম্পুলকে জানে ন
উম চিম্পুলকে জানো আমি ঘৰত পিন্ধাবিলাকে পাৰো আৰু আজিকালি যিমান ডিজাইন ওলাইছে এই ডিজাইন বিলাক কৰিব নোৱাৰো।
মোৰ তাৰ মানে মানে আ কাপোৰ আছিল মান ব্লাউজৰ কাপোৰ
অ'
আপুনি বনাই দিব পাৰিব।
বেয়া হৈ যাব আৰু।
একো নহয় একো নহয় হাতচুটি মানে বনালে হ'ল।
অ', হাতচুটি। হাতচুটি অ' হাত চুটি হাত চুটি বনাব পাৰে কি কিন্তু ডিজাইন-চিজাইন নোৱাৰো আৰু ইমান।
ডিজাইন নালাগে, ব্লাউজ টো পিছফাল নেদেখা পাই আফালতো দেখা নাপায়।
দেখা নাপাই। আফালে পুৰণা ডিজাইনৰ চিলাই দিলেও কথা নাই খুনিছা চাবহিলা। কোনো গম নাপায় বগতো নিদিলেও হয়। হয়নে।
অ' অ'।
আগফালে
পিছ অ' অ' অ' নাই মই কৈছো পিছফালে ভাল কৰিলে হ'ল, আগফালে মানে টো দেখা নাপায়, আগফালে ইমান সেই ডিজাইন-চিজাইন নহ'লে হ'ব। খালি দেখাত ভাল ল'গা হলেই হ'ল।
পিছে নহলে কি কি কব লাগিব পো
অ' বনাই দিব, পেটিকোট জানে নেকি?
মই পেটিকোট চিলাও।
অ' পেটিকোট টো ময়ও জানো। পেটিকোট চিলাই কৰিব পাৰিম, কিন্তু মই ব্লাউজটো নাজানো।
উম', পেটিকোট মই তোমাৰ দৰে মানে অম্বেলা কাপোৰ হয় চয়তা বাজি চয়তা খণ্ড কৰিলেই হ'ল।
অ', অ', অ', ময়ও বনাইছিলোঁ আগতে মাক বনাই দিছিলোঁ।
অ',।
এতিয়া আৰু তেনেকুৱা পেটিকোটৰ কাৰোবাৰ বেছি নাই, আজিকালি মেখেলা-চাদৰ পিন্ধাই নাযায় চুৰিদাৰে অ', সঁচা কথা।
চিলাই কৰিলে দামটো বেছি পৰে।
বেছি পৰে। এটা কাম কৰিব পাৰি, কিনি আনি কিনে চিলাই দিলেই হ'ল ঘৰত।
মই কি কৰো, কিনি আনা পেটিকোট গিলা যদি দীঘল হয়, চলাব টাইম নহয় কিনি আনা গিলা অ', কিনি আনা গিলা হ'
অ',।
উপৰৰ যে ৰচি সমা হেৰিটো পতিটো আছে ৰছী খোপা, বিত্তটো আছে যে সেইখিনি মানে চিলাইটো খুলি দিওঁ।
অ',।
খুলি দি কেনে চাৰি পাঁচ আঙুল মান পেটিকোটটো ওপৰত দেখি কাটো অলপমান।
অ',।
কাটি কিনে, তাতে আৰু অকনমান এদও বহল হ'ল নহয়, মুখখন বহল নহ'ল, বহল হ'ব লাগে তাত অলপমান জইন দিলে হ'ল। জইন দি আকৌ ডাবল চিলাই দিলো আৰু চবখিনি।
অ, অ,।
টো এই ৰছী সময়ত বৃতটো দি উলাই থৈছিলো সেই টো আৰু তাত লগাই দিব লাগিব।
অ
তাতে অলপমান জইন দিব লাগিব, কাপোৰতে অলপ সৰু হ'ব। এই বৃতটো অলপমান জইন দিব লাগিব কাপোৰ।
চিলাবলে ভাল মই আৰু